উ
হেল্ল' চাপৰি
আহ
হেল্ল'
অ
শুনিছ নাই
কি কৰি আছা।
আছোঁ এনে তই
আছো ময়ো গান শুনি আছিলো।
কি গান শুনিছ
মই হিন্দী গান।
কি হিন্দী গান
তই হিন্দী গান শুনা নে নাই।
মই নুশুনো মই অসমীয়া গান শুনো।
অ
মই হিন্দী গান বেয়া পাওঁ। খালো খালো তই।
আহ কি ভাত খালি
ভাত নহয় ৰুটি ঘোগুনি খালো সেইটো সেদিনে খালো
আহ
তই কি খালি
মই মই পোলাও খালো
সদায় পোলাও কে খাই থাক নে
অ বহুত খাই থাকো পোলাও ভাল লাগে যে কাৰনে
উম উম বাকি জিম চিম গৈছ নাই।
জিম
ওমহ
জিম গৈ আছো গৈ আছো আজি চেষ্ট মাৰিলো চেষ্ট।
অঁ পটিন চোটিন খাও নে নাই?
প্ৰতিন টাকেই তই জানো যে এইবিলাক কৰি থাক, কেনেকে বুট চুট কেনেকে খাই বনাই কৰি শ আল বাদাম চাদাম চেক কেনেকে বনাই?
জিমত বেছি চুগাৰ খাব নালাগে, চেনি খাব নালাগে। তইতো জিমৰ পৰা অহা পিছত বইল বইল দিম খালি?
উম নহয় কালি মই চকলেটকেইটানমান বেচি লৈছো চকলেট দুটামান মোক কৈছে বোলে খাই ল'বি
উম। দুটা নে কেইটা?
দুটা।
অ'।
উম, আৰু?
ঠিকে আছে জিমৰ পা আহিছ? টাতে খাব লাগে।
বাদাম চকীত বাদাম-চেক কেনেকে বনায়?
ত' কল দি পেলাই চেক বনাব পাৰ! কল, গাখীৰ, খিচমিচ, কাজু-বাদাম দি পেলাই মিক্সিত মাৰি দিবি। মিক্সিত মাৰি ফ্ৰিজত থৈ দিবি আৰু পি চিলকে খাই দিবি আৰু।
আমাৰ ফ্ৰিজ নাই নহয় আকৌ!
কিয় নাই ফ্ৰিজ?
ফ্ৰিজটো বেয়া হৈ গ'ল।
অ' তে-তেতিয়া ভালে আছিল দেখোন ফ্ৰীজটো দেখোন, ইমান জল্ডি বেয়া হৈ গ'ল নে?
উম এতিয়া বেয়া হৈ গ'ল। লাইটৰ বিল দিব পৰা নাই যে, পইচা নাই সেইকাৰণে।
উম। কিমান লাগে পইচা ক?
লাইটৰ বিলৰ এশ টকাহে।
অ'।
তাকে উম, ক'ৰবাত ফুৰিব যোৱা নাই?
ক'ৰবাত ফুৰিবলৈ যাম এতিয়া, তাৰ তেজপুৰলৈ যাম বুলি ভাবিছোঁ । তেজপুৰত বোলে অগ্নিগড় আছে?
তই তেজপুৰ অহা নাই নেকি আজিলৈকে?
নাই নাই তেজপুৰৰ অগ্নিগড়ত কি কি আছেনো এনে?
অগ্নিগড়টো ক'ৰ পৰা আহিলে জাননে নাই তই?
ক'ৰ পৰা আহিলে?
ময়ো ভালকে ইমান নাজানো দেই খালি শুনিছোহে আৰু ।
ক'চোন বাৰু শুনো ময়ো।
অনিৰুদ্ধ, ঊষা
উম
চিত্ৰলেখাৰ হেৰি আছে তাত।
অ' মইহে বেছি কথা ক'ম ৰ । অ' তাত হেৰি অনিৰুদ্ধই-অনিৰুদ্ধই চিত্ৰলেখাক ভাল পাইছিল যে ন?
উম
তাৰপিছত যে বাপেকে কোন শিৱ আৰু বিষ্ণুৱে গম পাই গৈছিলে। তাৰ পিছত কাজিয়া লাগিছিলে ন । কাজিয়া লাগোতে তেজবৈছিলে তাৰ পৰা মানে পুৰা হৰিহৰ যুদ্ধ হৈছিলে?
আহ
অ তাৰপিছত সেইবোলে কোনে বিষ্ণুয়ে ৰখাইছিলে নেকি ন ।
অ বিষ্ণুযে ৰখাইছিল অ।
বিষ্ণু নে শিৱ হয় ননচেঞ্চ।
বিষ্ণুযে ৰখাইছিল। শিৱযে বিষ্ণুযে কাজিয়া লাগিছিলে।
অঁ উ তাৰপিছত তাত মানে গোটেই তাৰ তাৰ পিছত বোলে তাত বোলে? তেজপুৰৰ গোটেই তেজ তেজ হৈ গৈছিলে সেইটো এইটো যুদ্ধৰ। তাক দেচোন । বুলি গৈ ন।
অ সেইটোয়ে হয় অ।
তেজপুৰৰ পুৰণি নামটো কি আছিলেনো এনে?
মই পাহৰিলো কি আছিল ইমান নাজনো। অকণমান?
নহয় জানো।
নহয় নহয় মই তেজপুৰত?
তুমি তেজপুৰত নাথাকা।
নাথাকোঁ?
কত থাকা নো এতিয়া?
মই য'ত ত'ত যাওঁ য'ত ত'ত থাকো। যত তেন্সপাৰ দিয়ে তাতে থাকো। অ
অ তুমি চাকৰি কৰি আছা ন উ। অ আৰু তেজপুৰত মহাশৰবো আছে ন আৰু কল কলবাৰ্গত কি কি আছে?
কল পাৰ্গত কি থাকিব আৰু। আজিকালি নতুনকে কিবা এটা ওলাইছে? কিবা সে ওলমিব পাৰিছে পানীত সে সেয়া হেৰিছে?
অ অ এইফালৰ পৰা ইফালে যাব পাৰিল ন।
অ নদী মাজত।
আৰু তাত বোলে আৰু তাত বোলে জাহাজ এখনো আছে বোলে জাহাজ। থাকিব পাৰে বুলি?
অ জাহাজ এখন আছে চিত্ৰলেখাই ফটো এখন আছে । শিলৰ মূৰ্তি এটা আছে ।
অহ
উ তুমি ৰুদ্ৰপথৰ বিষয়ে জানা নাই?
ৰুদ্ৰপদ ক'ত আছে নো? এনে অ ৰুদ্ৰপদ হয় ৰুদ্ৰপথ । সেই আছে। ঘৰতে আছে ন ।
অ তুমি জানা ৰুদ্ৰপতৰ বিষয়ে? ক জানিব লাগিব নহয়, অসমৰ লৰা ছোৱাল যদি এইবিলাক কথা নাজান জনে কি হ'ব আৰু?
নহয় মই অসমৰ ল'ৰাহে মই তেজপুৰ সৰু লৰা নহয় নহয়।
অ। হ'লেওতো গুগলত চাই চাব লাগে ন এইবিলাক কথা।
অ কোৱাচোন তুমি জানা যদি?
উদ্ধ টো পথৰ বিষয়ে ময়ো খালি এটা কথা জনো কা ভৰি চিন এটা আছে। তেওঁ পাথৰ মাজত ।
তাত পাথৰ আছে নেকি?
অ তাত বহুত পাথৰ আছে তাত পিকনিক প্লেচো হয় তাত আহিবা পিকনিক খাবলৈ কেতিয়াবা।
অহ যাম দিয়া।
তাৰ মাজত মই স ভৰলি নদখন ভৰলি কি ভৰলিহে আহিছে এইটো । কি বুলি কয় এইটো? এখন ব্ৰিজ এখন আছে যে গা সৰু।
অ। তাত ব্ৰহ্মপুত্ৰ নদী আছে ন ।
অ' সেইখন ব্ৰহ্মপুত্ৰ নদী হয় । অ
উম বাকী তেজপুৰ সিমা ঘূৰিবলৈ তেতিয়া গম পাবা কি
অ মই এনে কৰ ক কৰ ক'ত হয় মই কচোন মোৰ ঘৰ?
ক'ত হয়নো?
জানাই দেখোন কোৱাচোন কত মোৰ ঘৰ?
হয় হেৰি তিনিচুকীয়া ।
সেই নহয়।
ক'ত
মাটিৰ ওপৰত
অ মাটি উপৰত অ
আহ
ঠিকে আছে তেনেহ'লে এন্ত তোৰ ঘ চবেইো মাটিৰ ওপৰত থাকে ক'তো আকাশ ৰ ওপৰত থাকে
আহ উম আৰু তেজপুৰত দৰংগলী আছে নেকি
অ আছে নাজানা নেকি গমান প আছে বুলি
অ দৰংগজত মানে মোৰ বহুত পঢ়িলো মানে তাত মানে গোটেই একাডেমিক টো ভাল হয় তাই আনি
অ তাতো গৰং অ তাতো গ ৰংগল যতে পঢ়িছিলি ন
নাই মোৰ তেতিয়া ওলাইে নহয়
ওলাই গ'লি নেকি অ অ ততে পঢ়া নিচিনা লাগিছিলে
তাই তেতিয়া পঢ়া পঢ়িবলৈ মোৰ সপোনে আছিলে পঢ়িবলৈ মোৰ সপোনে আছিলে কিন্তু। পৰি নোৱাৰিলো বোলে
সতে অ দৰংকাৰত চবৰ সপোন থাকে এতিয়া পঢ়িবলৈ কাৰণে
উম তুমি তাতে পঢ়িছিলা ন।
অ মই তাতে পহিছিলো চবৰ কপালত নাথাকেও কিছুমানৰ কপালতহে থাকে এইবিলাক পঢ়া আছামিছ
আহ আছামিজ ন। তাতে মোক পঢ়িলে মনহে আছে মোৰ পঢ়া নাই বাৰু এতিয়ালৈকে তাত তাত বোলে অ ভালকে পঢ়াই বোলে পাৰেল ভাল এানে চব ফালৰ পৰা সুবিধাও আছে খেলিব মেলিবও পাৰি বোলে তাত এন চ ইউনটিজ ইট আ
অ এন চি এল বহুত ভাল এন চিল মানে
অ তয়াতে ল'ম বুলি ভাবিছিলো মই
অ লৈ লবি তেনেহলে
আহ তাকেই আহ একেই ল'ব লাগিব।
উম
তেজপুৰ কলেজো ভাল নেকি ন
তেজপুৰ কলেজ ভালো হয় ইমানো বেয়া নহয় বাৰু
তাত বোলে তাত বোলে ফেইল কৰা পোৱালিখিনি যায় বোলে
তেনেকে
মিছন চাৰিআলি বুলি হয় আছে মিছন জেগা এটা তেজপুৰত আছে নেকি?
আছে অ এল জি বি এল জি বি কলেজ লোকক বৰদলৈ
অ তাত বোলে চাপৰি বিলাকে পঢ়ে বোলে অ তুমি ইয়াতে পঢ়িছিলা‌ নেকি‌‌?
মই দৰঙত পঢ়িছো মই চাপৰি স্কুলত নপহো নহয়
অহ তাত বহুত দাৰাখাৰা দাৰাখাৰা পোৱালি বিলাকে পঢ়ে বুলি শুনিছো ছিলো মানে আমাৰ ফালে কয় তেনেকে
খবৰ খাতি বাদ দে কালি আজি আমি পাৰ্টি এটা কৰিম ৰাতিকে ৰেচিপি চেচিপি এটা কোৱা
ৰেচিপিত কি বনাবা মাংস বনোৱা নহ'ব
ফটুৱা মাংস নবনাওঁ
অ মাংস ওহো ভেজ যদি তেনেহ'লে এ ঘাছ ফোছ খাবা আৰু তেনে
উম হম পনীৰ খাম পনীৰ খাম পনীৰ পনীৰ
পানীৰ পানীৰ অ
পানীৰ ব পনীৰ বাটাৰ মচালা এটা ৰেচিপি ৰেচিপি এটা দে
চাহিৰ পনীৰ উম ৰেচিপি লাগিব
উম
উম
যানে নাই ৰেচিপি পনীৰৰ
জানো জানো মই বনাই থাকো চাহি পনীৰ দহি পনীৰ এই চব বনায়ে থাকো
পনীৰটো কেনেকে বনাই কোৱাচোন?
পানীৰটো সেয়ে গাখীৰ দি বনাই গাখীৰ তুমি থৈ দিবা কেই দিন মানৰ কাৰণে বি ঘূৰি যাব
অ
উম
অকল কেইদিমানত থলে ফাটি যাব নেকি?
ফাটি যোৱাৰ পিছত নিজে নিজে দৈ বা হেৰি বনি যাব পনীৰ বনি যাব। উম ঠিকে আছে তেনেহ'লে। ৰ কথা সুধিবলৈকে ফোন মাৰিছিলোঁ।
অ ঠিক আছে ঠিক আছে। ফোন কৰি। আহিম আ মাজে মাজে।
উম উম।
অ ঠিক আছে।